কি কৰি আছা?
মোৰ ভালেই আৰু। তোমাৰ?
মোৰো ভালে আৰু।
এ খোৱা-বোৱা কৰিলা?
খোৱা-বোৱাটো অ
মোৰো হ'ল। আজি এ কাম নগ'লা নেকি কামত, বেংকত?
অ!
আজি অফ নেকি?
অ, ছেকেণ্ড চেটাৰডে তোমাৰ অফ থাকে ন।
উম উম, এতিয়া আজি মানে ঘৰতে।
ঘৰতে আছো কিন্তু কাম থা কে ন আমাৰো, ঘৰৰ পৰাই কামবিলাক কৰিব লাগে অঁ।
অঁ, মানে তোমাৰ এইযে, এই যে ফোনে যোগেদি কামবিলাক যে কৰে যে ফোন যোগেদি, তেনেকা নেকি কামবিলাক?
অঁ, ফোনেৰে তোমাৰ লেপটপত, তোমাৰ ক্লাইণ্ট অহিব তোমাৰ।
অ।
বিলাক কৰা, কিবা কৰা সেইবিলাক কথা থাকে ন।
তুমি এতিয়া কোনটো মানে, এই জেগাত কাম কৰিছা মানে বেংকৰ কোনটো বিভাগত, অঁ।
তোমাৰ এতি এতিয়া তোমাৰ ক্লাৰ্কত আছো বাৰু।
ক'ত আছা?
ক্লাৰ্ক ক্লাৰ্ক।
অ অ। তাৰ কাম বিলাক কেনেকুৱা ইনে তুমি মানে কি কাম কৰিব লাগে, সেইটো কোৱাচোন সেইটোৰ ওপৰত। অঁ, ময়ো মানে ভা ছিলো তোমাৰ এতিয়া মোৰতো পঢ়াটো তোমাতো এ হৈ গ'ল ন।
কোন চেম পালা?
এতিয়া মই তোমাৰ এ, বাণিজ্যৰ বাণিজ্যৰ ওপৰতে পঢ়ি আছিলো। এই আমাৰ মহাবিদ্যালয়ত। এতিয়া মানে আজি মানে এই মানে, এই মানে এইটো এইটো চয় মানে এতিয়া যোনটো মানে তোমাৰ মাছ চলি আছে। আৰু তোমাৰ ছয় মাহৰ পিছত চব মানে মোৰ তোমাৰ শেষ হৈ যাব অঁ, সেইকাৰণে।
শেষ হৈ যাব, তাৰপিছত কি তুমি বংকে চেংকে আহিম
ভাবিছো মই বেংকত এনেকা যাওঁ, মানে বেয়া ন বেংকত কাম এটা কৰিবলে মানে মোৰ মন আছে, মানে সেইকাৰণে তোমাক সুধিছো তুমি মানে বেংকত কৰা ন, সেইকাৰণে মা নে ভাবিছো মোৰ মানে এতিয়া মানে এতিয়া পঢ়াটো বাৰু হোৱা নাই এতিয়ালৈ। কে আৰু ছয়মাহ আছে। কিন্তু এই এতিয়া যেতিয়া মোৰ আৰু ছয় মাহ যেতিয়া আছে বেছি দিনটো নাই হয় নে নহয়? মই ভাবিছো এতিয়া পৰাই সুধি পেলাই মই অঁ, এ
দিব পাৰিবা একো দিগদাৰ নাই, বেংকত মানে ধুনীয়াক, মানে হেৰিটো ভাল থা কে আৰু। তুমি মানে নটাত তুমি গ'লা।
অঁ
তাকে, তাৰপিছত ভিত ৰত ফে বস্তু দিগদাৰ নাই তোমাৰ।
উম।
বাকী তোমৰ, কিবা কিবিও থাকে মানে যেনেকা কাৰোব কাৰোবা ৰাজৰ পইছা দি দিয়ে তাৰপিছত তোমাৰ খৰচা দিয়ে তেনেকে থাকে আৰু
অ অ।
এক্সট্ৰা পইচা দিয়ে তাৰ কাৰণে তোমাৰ
তোমাৰ ঘৰৰ পৰা এনে বেংটোলৈ কিমান দূৰ?
পোন্ধৰ কিলোমিটাৰ মান হ'ব।
অ এনেই অহা যোৱা ক'ত কৰা? বাহন গাড়ী আছে নে নে তোমাৰ এনে ৰাস্তা গাড়ীত বা এনেকুৱা ৰাস্তা
মোৰ-মোৰ বাইকে দিয়া অহা যোৱা কৰো।
অ।
বিয়া মানে আমাৰ বেংক
অ
দুইহেজাৰ অলপ মান তোমাৰ পেনটিন্সলাইন
তেলৰ
তেলৰ খৰচা
দূৰত দূৰত যাব হয় কে
কেতিয়াবা কেতিয়াবা সেইটো কাৰণ আৰু পইচা নিদিয়া
আগফালে যোৱা এতিয়া নহয় টাইম লাগিব। অ কি কৈ আছিলা?
সেয়ে তোমাৰ আহা যোৱা বেংক বেংকৰ পৰা
অ।
চাই চাই ভালেই তুমি হেৰিটো কমপ্লিট কৰিব লাগিবে তোমাক
পঢ়াটো
অ কৰিলে বেছি ভাল থাকে আৰু।
এতিয়া এইয়ে মানে তোমাৰ তাত মানে কাম কৰিবলৈ তোমাৰ এতিয়া কোনটো পৰীক্ষা দিব লাগিব? মানে কিবা আৰু বেলেগ কিবা আছে?
পৰি এনেতো তুমি নৰ্মেল চফা খুপ চফা সোমাব লাগিব
ক'ত ক'ত?
সোমালে তোমাৰ জব থাকে মানে তুমি চেল্থ কাৰ্ড থাকে যে ক্ৰেডিট কাৰ্ড শুনিছানে? ক্ৰেডিট কাৰ্ড অ অ সেইবিলাক তোমাৰ বেছি সচাব লাগে তেনেকা বুলি কব পাৰা আৰু।
অ আৰু আৰু এটা তাত যে কাম আছে বেংকত তোমাৰ এনেকে ধৰি লোৱা এই
একজাম দিব লাগে ভালকে
অ সেইটো, এতিয়া সেইটো এ সে টো একজাম মানে, সেইটোমানে মই পৰীক্ষাত দিম বুলি ভাবিছোঁ ৷
অ' সেইটো তুমি এডমিশনটো কৰিব লাগিব বিকম লৈ
উম'।
পেলায় বেছি দূৰ কৰিব পাৰিবা, বিকম থাকিলে ভাল। তাৰপিছত তোমাৰ- পিয়া
নাই নাই তুমি কওঁতেহে মই আজি মানে মই-
অহ-অহ' আৰু- ই পি এছ লাগে মানে ৷
উমঁ' তাৰ
সেইটো একজাম, দুটা একজাম হ'ব আগতে। মন্ছ হয় আগ তে তাৰ পিছত ইন্টাৰভিউ এটা হয়, ইন্টাৰভিউ
লাষ্টৰ, লাষ্টৰ একদম শেষত মানে তোমাৰ হেৰিটো হ'ব ন?
ইণ্টাৰভিউ লাগে। কৰাৰ পিছত তুমি মানে
এই পৰীক্ষাটো যে মই এতিয়া মানে পৰীক্ষাটো যে হ'ব এইটো এ তাত মানে কি কি আহিব মানে সি যি যি আহে মানে মই তোমাৰ ইয়াতে পামনে, নে মই আৰু বেলেগ কিতাপ পঢ়ি পেলাই মই তোমাৰ পঢ়িব লাগিব।
পঢ়িব লাগিব তোমাৰ কাৰণ এনেই তোমাৰ বাৰৰ পিছত- তেতিয়া হ'লে যি বস্তু তোমাৰ একজামত আহিব সেইটোতো পাই যাবা। সেইকাৰণে বিকম কৰিলে
অহ-অহ'।
তুমি ভাল হৈ যাব।
সেইটো হয় বাৰু।
তাৰপিছতো তোমাৰ তুমি এক্সট্ৰা পঢ়িব লাগিব- পাৰে কিন্তু তাৰ কাৰণে কিতাপ আহে। তুমি জেগাপৰা তুমি-
তোমাৰ লগত কিতাপ আছে নেকি এনেকুৱা? এই সেই
কিতাপ প্ৰিপৰে্যন কৰি তেতিয়াৰ মোৰ কিতাপ আছে বাৰু।
অ' আৰু তুমি ক'লা যে ইউটিউব বুলি কিবা এনে ফোনত চাব পাৰি যে।
ইউটিবত ইউটি বত তুমি মানে। মোবাইলত কিতাপৰ পৰাও ভালকৈ তুমি ইউটিউবত পঢ়ি তুমি মাৰি দিলে
উমঁ'।
একজামৰ কাৰণে কি কি পঢ়িব লাগে।
অঁ।
বল্কি চাবজেক্ট কি কি? কৈশন আহ' কেশচ্চন কি কি আছে ইনটাভিউ কেনে আকৌ পিন্ধি যাব লাগে।
চ'ব আহিব ন?
চব তাৰ তাই ইণ্টাৰভিউটো কিন্তু টান কিন্তু সেই ফৰ্মেল কাপোৰ পিন্ধি যাব লাগিব। চাৰ্ট হেৰি ঘড়ী।
দুই এটাৰ বাঢ়ি চাই থাকিলে ন। হয়, কাটি পেলাই চেভ কৰি যাব লাগে মানে।
অঁ, চ- চ চুলি, দাৰি চব পুৰা কাটিব লাগিব ন?
মানে ভদ্ৰ ভাৱেদি যাব লাগে মানে।
এ এনেই তোমাৰ এতিয়া দমহা কিমান
ষ্টাৰ্টিং তোমাৰ ত্ৰিশ বিশ হাজাৰ পৰা হেৰি চলি আছে তোমাৰ। এতিয়া ষাঠি মাহ চলি আছে মিলাই জুলি আৰু
এনেই মই যদি, এনেই মই যদি তোমাৰ তাৰ মানে কামটো কৰিব পাৰিলোঁ মানে চাকৰি মানে বেংক কম দেই ত মানে মই ইণ্টাৰভিউ মানে ভাল হ'ল, মই পাছ কৰি ইণ্টাৰভিউত। এতিয়া মানে সেইবিলাক কৰি একদম মানে প্ৰথমত যেতিয়া মানে মই কাম কৰিম,
অঁ'।
সেই কামটো কিমান পাম চাগে দৰমহা মই?
তুমি কাটি কুটি হলেও তুমি খাই যাবা।
কাটি কুটি ন!
ষ্টাৰ্টিঙতে সিহঁতে, ষ্টাৰ্টিঙতে সিমান পাই যাবা আহ হেৰি আকৌ এক্সট্ৰা কিন্তু, কিন্তু, তোমাৰ যোৱা খৰচা সেইটো বাইকৰ
সোনকালে-
খৰচা সেইবিলাক খৰচা পাই যাবা অহ, সেইবিলাক খৰচাটো এক্সট্ৰা দিব, কিব এটাৰ এক্সট্ৰা খৰচা আহিব।
বৰ্তমান দৰমহাও দিব আকৌ তোমাৰ মানে সেয়া খৰচাও দিব ন!
অহ, দিয়ে।
উম।
সেইটোৱে
মানে এনেকৈ মই যদি তাত যদি এ কাম কৰি যদি ভালকৈ কাম কৰি গৈ থাকোঁ, এই তাকো মানে ওপৰত এটা বেলেগ এই পামনে মই?
বেংক বেংকত নষ্টত তুমি ভাল লাগিব তুমি
অহ
কত যাবা ওপৰত গৈ থাকা চিন- তাৰ পৰা ওপৰে ওপৰে গৈ থাকে মানে- বহুত জ মোৰ মোৰ মানে মোৰ এইটো মানে- ভাল চেল দিব পাৰিলে যে বেংকত।
অ', অ'।
ত' অধ্যেক এটা মানে- সেই পাইছে নে এতিয়া ভাল- মচান পনি আছে এহাত মানে
উম।
অসমত নাই এইফালে আছে।
উম।
বহুত ভাল পইচা
বেছি মানুহজনৰ চাগে দৰমহাও ভাল চাগে।
ধুনীয়া একানবৈ মানে পায় আষী নবৈ মানে পায়।
অ তেনেহলে সিহঁতৰ চিন্তাই নাই ন।
চিন্তা মানে সম সময়ো হৈছে বছৰ মান হ'ল আঠ ন বছৰ মান হল। এইটো আঁ আশী নব্বৈ মান আৰামচে মোৰটো
অ, তোমাৰ তিনি বছৰ তোমাৰ এতিয়া তোমাৰ এই সাত
উম, অ-অ-অ
অ', মোৰ দৰমহাটো বাঢ়িব ন?
ধুনীয়াকে বাঢ়িব ধুনাকে বাঢ়ে তুমি ষ্টাৰ্টিংত লগে লগে কাৰণ তুমি কোনেও ফচাব নোৱাৰিব।
এ চবৰে কাম কৰা সময়সীমাতো একেই নে।
অ বা জোন বহুত
অ
ত মানথেণ্ডিং আহে তাতে মানে প্ৰে পেচাৰ অকমান সি মানে কেতিয়াবা কেতিয়াবা দহটা এঘাৰটা
অ
টা বাজি কিন্তু বাকী কেইজনৰ একো দিগদাৰ নাই দচটা চাৰে ন টা চাৰে চাৰিটা পাঁচটা পাঁচটা এনেকে টাইমটো টাইম মানে বেছি মানে
সেইটো টাইমে ভাল তোৰ নটাৰ পৰা একবাৰে পাঁচটা বা চাৰে চাৰিটা।
তোমাৰ বেংকৰতো জানাই ন চাপ
অ
শান্তি সেইটো ভাল থাকে।
তেওঁ আমাৰ পেচাৰটো অলপ পৰিবইটো মানে এই মানুহ তোমাৰ দিয়ে যে খৰজ খৰজ মানুহ হয়েই ন। তোৰ বেংকৰ তোমাক কিবা কে আই চি কিবা ফৰ্ম ফিলাপ কৰা আৰু ধৰি লোৱা তোমাক
সেইটোৱে কথা এটা কথা শুনিলো হয় কিন্তু অলপ বেংক যাব থাকে কিন্তু সেইটোত।
পইছাৰ আছে বাৰু মই তোমাৰ এনে নিজে যাওঁ নহয় বেংকত। মই নিজে গৈ পেলাই দেখিছোঁ ন বা কম মানুহৰ বা। গৈ পেলাই কৰিবলে ত তাত সেইটো কাউটত যোৱা আকৌ তাৰ পৰা কয় ইটো কাউণ্টত যোৱা। তাপা আকৌ কোৱা থ্ৰি আ তাত কাম আছে তাত চাইন আছে।
উম তাকে।
ভাল নহ'লে
এ আইয় এনে
অঁ, এই তেতিয়া ভাল মানে, এতিয়া আমি কামটো ভালকৈ সিহঁতক যদি কৰি দিলে যদি সিহঁটো ভাল পাব যে সিহঁতে আকৌ তালে যাব।
উম।